হেল্ল, অ কি কৰি আছা।
আছোঁ একদম বিৰাট বৰষুণ দিছে।
বৰষুণ দিছে অ আমাৰ ইয়াতে নাই। নাই নাই দিব ঢেৰেকণি মাৰি আছে।
অ আমাৰ এইফালে বিৰাট ডাঙৰ বৰষুণ।
হয় নেকি?
ভালেই হৈছে, ৰাতি- ৰাতি বৰষুণ দিলে ভাল। ভা মানুহবিলাক শুবৰ কাৰনে ভাল হ'ব। শুবৰ কাৰণে ভাল হ'ব, অহ।
অকণমান পিছত আৰু নেটৰ প্ৰব্লেম হ'ব, অ- অ।
অ, হৈয়েই আছে, লাইনো নাই, লাইনো গৈছে।
অ, লাইনো গৈছে।
অ, পাত হল, কিন্তু ভাত খোৱা হোৱাই নাই।
অহ।
খোৱাই নাই, লাইন গ'ল।
অ, লাইনো গৈছে, দিগদাৰি হ'ব।
অ, দিগদাৰেই। বাকী ভালনে?
বাকী আছোঁ। তোমালোকৰ?
আমাৰো এখন বিয়া আহি আছে ৰ'বা।
হয় নেকি?
অ'।
কি হয়?
এই আমাৰ ওচৰৰে ভাগিন হয় মানে- মানে ৰিলেটিভ শহুৰৰ ফালৰ।
অঁ।
আমাৰ বিয়া বিলাক অ, হোমিয়াই দিয়া।
অঁ।
মানে ভাল লাগে আৰু ল'ৰাৰ বিয়া।
ল'ৰাৰ বিয়া। অসমীয়া পৰম্পৰাবিলাক ভাল লাগে।
ভাল লাগে, আমাৰ আৰু হেৰি হয় নহয় অসমীয়া বিয়া সেই জো অ' জোৰোণ দিয়াৰ বিয়া জোৰোণ দিলেই আগাৰ দিনা। তাৰ পিছদিনাখন আৰু হেৰি হয়, বিয়াৰ ঠিক ৰাতিপুৱা যেনেকৈ মানে শ্ৰাদ্ধ কৰে
অ, অ।
কৰা সময়ত তাৰমানে লগুন দানি হয়।
অ' নহয় আৰু অ' বৰবৰাতো আছে নহয় আজিকালি বৰবৰা। নহয়, উল্টা জোৰোণ, উল্টা জোৰোণ বুলি যি
অ, অ, উল্টা জোৰোণ আছে, জোৰণৰ দিনাখন
তাৰমানে ছোৱালীটোক আহ
উম
ছোৱালীটোক যেনেকৈ ধৰ, মানে কাপোৰ দিয়ে বা সোন খোৱা বস্তু, তেনেকৈ ল'ৰাতোকো দিয়ে নহয়।
দৰাটোকো দিয়ে অ'।
কিছুমানে- কিছুমান ঠাইত নাই এইবিলাক পৰম্পৰা, কিছুমান ঠাইত আছে।
আমাৰ আছে, আনৰো আছে।
অঁ নহয়, অসমীয়া মানুহৰো কিছুমান নকৰে ধৰ দূৰত ঘৰ হ'ল তেতিয়াহ'লে দিগদাৰ হয় নহয়।
অ'
ওচৰৰ বিলাকৰ কৰে আৰু, কিছুমান ওচৰৰ বিলাকৰো কিছুমান সেইবিলাক নিয়ম নাই আৰু।
আমাৰ আৰু হেৰি হয়, মানে বিয়াৰ দিনাখন শ্ৰাদ্ধ কৰা সময়ত লগুন দানি হয়। লগুণ দানি হ'লেও দৰাটো কাৰণে সেইদিনাখন মানে এনে ভিক্ষা খুজিব লাগে আৰু, নিয়ম
অঁ বামুণ তাৰ মানে
অ' বামুন, সেই লগুণ দিয়ে আৰু সেইদিনাখনৰ পৰা।
অঁ
গাঁৱৰ মানুহ বিলাক আহে আৰু মানে সিহঁত তে হেৰি দিয়ে ভোজনি এটা এটা দিয়ে।
অ' এ শ্ৰাদ্ধ নকৰে
শ্ৰাদ্ধ কৰে, শ্ৰাদ্ধ কৰা হোৱাৰ পিছত। লগুন দানি হয় অ', সেইদিনাখনৰ পৰা লগুনডাল দিয়ে আৰু।
অঁ আৰু কি
তোমালোকৰ আছেনে সেইগিলা
আমাৰ নাই আমাৰ এইবিলাক নাই আমাৰ ধৰ হ'ল তাৰ এই মানে আগৰ যোনবিলাক মানে মৰিছিল সেইবিলাকৰ শ্ৰাদ্ধ হয় সাত তম পুৰুষীয়া বুলি কয়, সেইবিলাকৰ মানে শ্ৰাদ্ধ কৰে আৰু।
অ
সেইদিনাখন মানে শ্ৰাদ্ধত মানে গোটেইবিলাকৰ মানে হেৰি হৈ যায় আৰু।
অ' পিণ্ডতো দিয়ে আৰু অ, আমাৰো হয় সেইখিনি।
অ ধৰ এই কইনাটো মানে হেৰি কৰিব লাগে, বহিব লাগে। কইনাৰ দেউতাক বা নহয়তোবা দাদক থাকিলেই, সেই শ্ৰাদ্ধখনত বহিব লাগে। অলপ সময় কাৰণে। তাৰ পিছত এই পিণ্ডতো মানে ধৰ দাদাকে যদি বহে দাদাক, নহয়তোবা খুৰাক, দেউতাক যোনে বহে, সেইবিলাক ন ওচৰত নদী বা পুখুৰী থাকিলে সেইবিলাক উটাবা লৈ যায।
অ'
অ', তেনেকুৱা ধৰণৰ আৰু এইটো, আৰু ধৰ সেইখিনি উটোৱাই অহাৰ পিছত পানী তোলাতো আছে যে, পানীতোলা। সেইটো ওচৰৰ তিৰোতা বিলাকে লগ লাগি পানী তুলিব যায় ভাল লাগে আৰু সেইখিনি সময়ত ভাল লাগে।
অ', ভাল লাগে।
আজিকালি আৰু পানী তোলা ধৰ আজিকালি তেনেকৈ পুখুৰী চুখুৰীটো নাই গাঁৱৰ দেখি আছে। এনেই চহৰ অঞ্চলতো এইবিলাক নাই।
অ অ অ।
আমাৰ ইয়াতেতো নাই, আ আ এনেকুৱা বন্ধয়ে কৰি দিছে। ধৰ ওচৰেৰে ধৰ কুুৱা এনেও আজিকালি কুৱাবিলাকতেই আৰু সেই পানী তোলাদি হয় আৰু।
আমাৰ এইফালে আছে। আমাৰ এই এইফালে এই পুখুৰী আছে। তিৰোতা বিলাকে যায়। গান-চান গাই নাচে, ভাল লাগে আৰু সেনেকে যায়। মানে আৰু হেৰি কৰে মানে জোকাইও, মানে ধৰ ব যদি বোৱাৰ বোৱাকে যদি যায় মানে হেৰি কৰিবৰ কাৰণে কলহটো লয়। বৌকক জোকাই দেওৰে বিলাক বিয়া হ'লে। সেনেকেয়ে আৰু।
অ' ভাল লাগে, অ'। আৰু বেন পাতি আছে যে, বেন পাতি ধৰ কি ধুনীয়া। সিহঁতৰ যে নতুন নতু তুন গানবিলাকত কি ধুনীয়াকে সুৰত গায়।
অ' ধুনীয়া সুৰত গায়, ভাল লাগে।
আজিও আজিকালিও আছে এইটো বিলাক পৰম্পৰা।
অ' আছে।
অ' আছে। আৰু ৰাতি ধৰ, দৰা অহা টাইমত অ' অ'। অ' দৰা অহা টাইমত ধৰ আজিকালি মানে, সেই দৰাক যে প্ৰশ্ন সুধে।
অ' অ' অ'।
সেইবি প্ৰশ্ন, সেইবিলাকো আছে পৰম্পৰা।
অ' আছে।
অ' কিছুমানত। সেইটো সেইটো সময়ত কি ভাল লাগে?
কি ভাল লাগে অ'।
দৰা অহাৰ সময়ত, ধৰ দৰাক মানে কোনোবাই দাঙি আনা যায়।
অ'।
দেউতাকে হওঁক বা দাদাক, এনেকুৱা মামাক যোনেই পাৰে। সেইটো সময়খিনি দৰাৰ কিমান এটা।
উম' ভয়ো লাগি থাক। তাকে, অ'। সেইদিনাখন ৰজা আৰু যেনিবা।
পনিয়াক থাকিলে, ভৰি ধৰি ধুৱাই।
অঁ।
ডিমাণ্ড কৰে পইচাৰ।
অ'।
এইবিলাক পৰম্পৰা, বেলেগ জাতিৰ কি পৰম্পৰা এইটো নাজানো। কিন্তু আমাৰ অসমীয়াৰ পৰম্পৰাটো এইটোৱেই আৰু।
অ' এইটোয়ে।
আৰু এই পাশা পাখি খেলা। যেতিয়া বিয়া হৈ যায়, বিয়া হোৱাৰ পিছত।
পাশা পাশি খেলাই যি।
অ', আছে এতিয়া আমাৰো আছে।
অ' অ' অ' আছে ন'।
অ' আছে।
অঁ আমাৰ, আমাৰো আছে ইয়াতে। অঁ। ভাল লাগে, আৰু ধৰ উম' বিয়া পিছদিনাখন।
অঁ।
কইনাক আনিব যায় এইবিলাক
অঁ আনিব যায় অঁ।
অ।
অহ এই বাইদেউ ল'ৰাটো আহিছিল।
অ'
খুৰাহঁতৰ তাত ভাত খাব গৈছে।
অ মানে কি বাইদেউ ইয়াতে আহিছিল চোন মাইনাত ঘৰতো আহি অ আহি পেলাইটো ঘৰত যোৱাৰ কথা আছে
অহ ঘৰত যোৱা নাই ইয়াতে আহিছিল এই কিবা কাম আছিল। কামৰ কাৰণে এতিয়া ইহঁতৰ তাত ভাত খাব গৈছে নাই হল ফোন কৰিছিল মোক
অঁ অঁ।
ঘৰত যোৱা নাই
মোক ত কৈছিলে ঘৰত যোৱা বুলি মইও গৈছিলো তাৰমানে বাইদেউৰ ঘৰত যাওঁতে লগ পাইছিলো আৰু।
অ অ অ কেতিয়া গৈছা ঘৰত?
ঘৰত আহিলো পাঁচটামান বজাত আহিলো
অহ অহ
থাকিব কৈছিলে এই কিন্তু মাইনাজনীৰ কলেজ আছে অহা কালিৰ পৰা সোনকালে আৰু অসুবিধাও হয় সেইকাৰণে আৰু নাথাকিলো।
অঁ। আজি কি মাছ হেৰি কৰিব যোৱা নাই?
আজি মাছ মাৰিব যোৱা নাই আগৰে মাছ বিলাক আছে জীয়াই শিঙি মাছ যে ত সেইটো মানে জীয়াই থৈ দিছো তাৰপৰা অ এটা দুটাকৈ এনেকৈ আনি পেলাই মানে নৰসিংৰ পাত সিহঁতৰ অ' অ' যোৰ কালিও অহা কালিও অলপ
একেদিনাই খাব নালাগে এইয়া ঘৰুৱা মাছ নহয় অলপ অলপকৈ খাই থাকিব লাগে।
অ' অলপ অলপকে খাওঁ।
সিহঁতে কি টোপনি মাৰিছে নেকি?
অ' টোপনি মাৰিছে সিহঁতে।
অ' অ'।
সিহঁতে ভাত খালে ভাত সোনকালে ভাত খালে খাই টোপনি মাৰিছে।
ভাত খোৱা না অঁ অঁ আমাৰ ইয়াতে মেলা চলি আছে নহয়।
এই অম্বুবাচী মেলা।
অ' আমাৰ ওচৰতে সিহঁত বিলাকে সদায় তাত ভাত খাই আহি আছে।
অঁ আজিও খাইছে কালিও যোৱাকালি মানে মানে ইমান মানে মানুহ বিলাকে ভক্তবিলাকক ইমান মানে খোৱাই আছে। পায়স, ভাত। উম হয়।
ভাল হৈছে খাব মানুহ বিলাকৰ।
অ ভাল হৈছে, মানুহ মাতি মাতি খোৱাইছে। ভাল এইবিলাক এইবিলাক পুৰ্ণৰ কাম।
অ এইবিলাক পূণ্যৰ
মানুহক খোৱাটো এইটো পূণ্যৰ কাম। কৰিব লাগে এইবিলাক, বহুত বৰষুণ দিছে ন?
অ লাইন বা আহে নে নাহে?
আমাৰ ইয়াত কিন্তু নাই।
বৰষুণ নাই?
নাই নাই বৰষুণ নাই দিব পাৰে। দিব পাৰে কিন্তু এতিয়া নাই আৰু কাৰেণ্টটো আছে।
কাৰেন্টটো নহ'লে বৰ দিগদাৰ ভাতো খোৱা হোৱা নাই।
ভাত খোৱা নাই, চাৰ্জিং লাইট আছে।
অ চাৰ্জিং লাইট আছে ন।
অ ফেনখন নাই পোহৰতটো আছে, বতান বাবুহতে
অ বিচনী আছে নে নাই?
অ বিচনী আছে।
অ'। বিচনীখন দি বিছি থাকিলে হ'ল।
আৰু বেছি গৰমো নাই এতিয়া। বৰষুণে দিয়াৰ লগে লগে ঠাণ্ডা পৰি গ'ল টিনবিলাক ঠাণ্ডা হৈছে।
অ' ঠাণ্ডা পৰি যাব।
তথাপিতো গৰমৰ দিনত গৰমেই আৰু। বৰষুণটো এৰিলে আহিব লাইন।
কৰিব কা ভাল হ'ব। সেইফালে কি বেলেগ খেতি কৰে নে নকৰে?
অ কৰে ইফালে, বেলেগ বেলেক মানুহ বিলাকে কৰে।
অ কেতিয়াবা মানে খেতিত পানীও লাগে নহয়।
অ লাগে কিন্তু এতিয়া আৰু বেছি পানী নালাগে এতিয়াটো বাৰিষাই হয়।
বাৰিষা হয়, তাত কি খেতি ভাল হয়?
ইয়াতে আৰ ঘৰে ঘৰে কৰে আৰু মানে ধৰাচন এলাওৰ টিহ ধানৰ খেতি আমাৰ এইখিনি নকৰে অলপ দূৰত কৰে।
অ তাত পথাত নাই।
নাই, আছিলে বাৰু পথাৰ এতিয়া মানে হেৰি হৈছে কলেজ হৈ গ'ল।
কলেজ হৈ গৈছে অ।
বৰ মানুহ বিলাকে এনেকৈ মাটি বিলাক গুচি গ'ল।
মানে গৰু-ছাগলী ধৰক দিবা কাৰণে দিগদাৰ হয়।
অ এখন ঠাই আছে তাত গৰু আমাৰ গৰু আছে নহয় গৰু
আজিকালি পথাৰ কৰিব লগা নায়েই ঠাই। খালি ঠাই নাই, এই গৰু-ছাগলী বিলাক কিমান দিগদাৰ।
অ ৰাস্তাই ঘাটে ফুৰে।
এতিয়া মানুহ ঘৰত ধৰ গৰুটো থাকিলে ভাল গাখীৰ
অ'।
সাৰ পানী পোৱা যায়, গোবৰ খিনি দি কিমান কাম আহে।
অ', সাৰ যে সাৰ হয়, উম, গৰু গাখীৰ আছে আমাৰ। বেছি নাই, ছাগলী আছিলে এ ছাগলী আছিলে। মানে কি ৰাখিব অসুবিধা হয়, সেইকাৰণে বিক্ৰী কৰি দিছো।